নমস্কাৰ
নমস্কাৰ নমস্কাৰ
পিছে কি কৰিছে?
ছিলো
আহ। পিছে খব ভাল।
ভালে ভালে আপোনাৰ
আছো আৰু ঘৰৰ।
হয় ঘৰ খবৰ ঠিকে আছে আপোনাৰ কওক?
আছো আৰু পিছে তোমালোকৰ বাৰ বিয়াৰ কথা শুনিছো হয়নে বাৰু?
হয় হয় কথাষ সঁচাই শুনাটো।
অ পিছে কেতিয়া পিছে কেতিয়া পিছে হ'ব বাৰু?
খন অহা বছৰ হ'ব আপোনাৰ।
অ পিছে মানে আমাৰ কেটেৰেঙৰ মানে গ্ৰোপ এটা আছিলে মানে। এনে বিয়াখন মোকে দিবা আৰু বন্ধু হিচাপে।
হ'ব নিশ্চয় কণ্টেক কৰিম মই আপোনাক।
অ পিছে বাৰু তুমি এতিয়া কিবা কাম কৰি আছা নেকি বাৰু?
নাই এতিয়া কাম কৰা নাই মই পঢ়ি আছো মানে মই এতিয়া পলিটেকনিক কৰি আছো।
অহ। পিছে ভৱিষ্যতে তুমি কি কৰিম বুলি ভাবিছা?
ভৱিষ্যতত মই প্ৰথমতে কিবা এটা চাকৰি কৰো ইণ্টাৰভিউ এতিয়া ইটাৰভিউ চাৰউ দি আছো ন এছ এছ চি এতিয়া পোষ্ট ওলাইছে ইটাৰভিউ দি আছো।
অ পিছে এফালে পঢ়িও আছা আকৌ ইণ্টাৰভিউ দি আছা ন? ঠিকে আছে বাৰু তেনে হলে।
ঠিকেই দি।
হে
দুইটা কাম চলাই আছো এবাৰ।
ঠিকে আছে ঠিকে আছে পিছে হেৰি আমাৰ মানে কেটাৰং আছিলে মানে গ্ৰুপ তাত মানে এজন ল'ৰা খালী আছিলে কৰিব পাৰিবা নেকি?
হ'ব মোক জনাব যোনদিনাখন কেটাইক দিয় মই।
আমাৰ কেইদিন থাকেই মানে আমাৰ অকমান মানে গ্ৰপ ত মানে অলপ কেটাৰিংটো বেছিয়ে পাওঁ মানে আমি। অ পিছে তুমি কৰিব পাৰা মানে আমাৰ আমি এনেকে ডেইলি পাওতো মানে কেইটঙৰ পইচাত আমি মাহেকত দি দিওঁ মানে। মাহেকত তুমি টকা ত্ৰিশ হাজাৰ মান পাই যাবা।
ঠিকে আছে।
পিছে কৰিবানে?
কৰিম কৰিম আপুনি মোক জনাব।
হয় হয় ন কালি মানে আছিলে তুমি আজি বাৰু কাম নাই যদি বাৰু আবেলি সময়ত এপাক আহিবা নেকি নহলে?
অ মই গধূলি টাইমত ফ্ৰী আছো মই যাম আপাক দকপোনাৰ ওচৰলৈ।
অ অ পিছে গৰম কেনে পৰিছে সেইফালে?
গৰম দিছে অলপ ভালেই বতৰটো কেতিয়া গৰম পেলাই কেতিয়া বৰষুণ পেলাই ধৰিবই নোৱাৰি।
উম তাকো এতিয়া জুলাই মাহ সোমাই গৈছে আৰু।
হয় এতিয়া পোৱালিবোৰৰ স্কুলো বন্ধ হ'ব।
উম!
লাইটৰ বহুত প্ৰব্লেম আজিকালি বুজিছে।
উম এই গৰম দিন আহি গলে লাইট বহুত কাটে।
হয়!
উম, পিছে তোমালোকৰ ইফালে আম চামৰ গছ আছে নাই বাৰু?
আছে, আছে। বহুত গছ আছে এইফালে। আম, লিচু
অ'! পিছে কাম এটা কৰিবা, কৰিবা নেকি?
কওঁক?
দুটা বুলি আম চাম লৈ মেলি তাত বহি খামগে।
কি কয়?
আম চাম লৈ মেলি পথাৰত বহোঙগে ব'লা খাবলে?
হয়। আহক আপুনি এপাক ওলাই। অ'! এতিয়া আপোনালোকৰ ঘৰটো যে বনাইছিল! হৈছে, আগবাঢ়িছে? চেনাই ঘৰটোক।
ঘৰৰ বাৰু হৈ গ'ল বাৰু বনোৱা।
হয় কাম বাঢ়িল ন আগবাঢ়িল। উম সেইটোৱে কামনা কৰো আমি। ভালে কুশালে যাওক আৰু জীৱনটো হয়।
পিছে হেৰি কি বুলি কয় তোমালোকৰ এইফালে ছাঁহ জাগা আছেনে বাৰু!
হয় হয় আছে।
উম। এনে তোমালোকৰ গাওখন বাৰু এনে পৰিবেশটো কেনেকুৱা বাৰু।
গাঁৰ পৰিৱেশ ভালেই বহুতখিনি বহুত খিনিয়ে ভাল বুলি ক'ব পাৰি আৰু। সেউজীয়া পৰিৱেশ হা বতে সোমবাৰে সোমবাৰে মই যা। গছ পুলি ৰোও। সপ্তাহত, আপোনাৰ, আমাৰ তিনিআলি নাৰ্ছ ইঠাৰী বুলি জেগা এটা আছে, তাৰ পৰা অনা।
পিছে, কি কি পুলি আনা?
আঁহত চেগুন।
অ'! অ'!
বিভিন্ন ধৰণৰ গছ পুলি পোৱা, আছে। এতিয়া, মোৰ তাত, ঘৰত আছে। নাই বোলে। এইটো আপোনাৰ, এশ, ডেৰশ সেনেকে খালোঁ ক'।
পিছে, কেনেকে ৰোলে ভাল হয়?
কেনেকে ৰুলে আৰু। য'ত, মানে আপোনাৰ জেগাটো চাই ভাল অলপ। ছাঁ পৰিব। ঘৰৰ কিনাৰত, ঘৰৰ পিছফালে বাৰীত। এনেকুৱাত ৰোই কেনে বেছি ভাল। বুজি
উম, পিছে পুলিটো ভালেই থাকিবলৈ হ'লে, তুমি সাৰ চাৰ দিয়া দিয়া নে নিদিয়া?
দিওঁ, দিওঁ। গোবৰ, এইবোৰ চব সাৰ, চাৰ দিয়া হয়।
ঠিকে আছে তেনেহ'লে।
হয়!
উম! পিছে, এতিয়া মোৰ মতে তুমি এটা কাম পোৱা হয় ভাল আছিল নেকি! তুমি যে পঢ়ি আছা, পঢ়ি পেলাই, এনে তোমাৰ চা কৰিহ কৰাতকে তুমি ব্যৱসায় কৰা হয় তোমাৰ বেছি লাভ হ'ল হয় তেতিয়া তুমি ঘৰতে থাকিব পাৰিলা হয়। এনেই কেতি কেইটামান। পইছা কাৰণে জানো আমাৰ ঘৰ আমাৰ ল'ৰা বিলাক জানো চাকৰি কাৰণে গুছি নাযায়। তাতকে গাঁৱতে থাকি ব্যৱসায় এটা কৰিলে ঘৰৰ মানুহৰ লগতো থাকিব পাৰিব।
হয় হয়।
ব্যৱসায় কৰিলে লাভটো বেছি আৰু বাৰু হয়। পিছে আপুনাৰ এনে ব্যৱসায়ৰ বিষয়ে কিবা জানিব লগা আছে নেকি বাৰু?
মানে জানিব লগীয়া ইমান হেৰী নাই কওকচোন এনে আপোনাৰ তাত কিবা ব্যৱসায় আছে যদি।
ব্যৱসায় মই কৰিয়ে আছো বাৰু। মই তোমাৰ মাটি ব্যৱসায়।
অ অ ঠিকে আছে মই ভাবিছো এখন ফাৰ্ম খোলা বুজছো পিছে গৰুৰ ফাৰ্ম এখন খোলোঁ
গৰু ফাৰ্ম নহয় গোহালিহে থাকে।
ন অ মোৰ অলপ মিষ্টেক হৈছে বেয়া নাপাব মই এখন গাহৰি ফাৰ্ম খোলা কথা ভাবি আছো বুজিছে
হয়
মই খোলো এইকেইদিনতে খোলাটো বেছি ভাল হ'ব পাৰ্টনাৰশিপ হিচাপে আপুনি কৰিব পাৰে যে মোক কে কৰিব পাৰিব।
পিছে, মই তোমাক এটা কথা জনাব বিচাৰোঁ, মানে, সদায় এনেকুৱা ব্যৱসায় বা কিবা এটা কৰিলে, পাৰ্টনাৰশ্বিপত কৰিলে মানে বেয়া হয় বস্তুটো। অকলশৰে কৰিব পাৰিলে ভাল। পাৰ্টনাৰশ্বিপত মানে কেতিয়াবা তুমি পইছা পালা কেতিয়াবা বন্ধুলে পইছা কম হ'ল কেতিয়াবা তোমালে নহ'ল তালে হ'ল এনেই ল'ৰা মানুহৰ মাজত পইছাৰ কাৰণে তো বে বো ভুল বুজাবুজি হয়। এনেই বেলেগ কাৰণতটো ভুল বুজাবুজি নহয়, সেইকাৰণে বিশেষকে এনে কুৱা ব্যৱসায় কৰিলে অকলশৰীয়াকৈ উম।
বাকী গাড়ীখনৰ কেনেকা চলিছে গাড়ীখন চাৰ্ভিচিং দিলে নে নাই?
হয় হয় হয়। এই কালি দিছোঁ।
হয় ঠিকে আছে নহয় ন কিমান লৈছিলে ডাউনপেমেণ্ট আপোনাৰ গাড়ীখন।
এইখন তোমাৰ কেচ কিনা হয় দুই বিচ পৰিলে হয়
হয়
উম
মোৰ এটা ইউটিউব চেনেল আছে আপুনি পাৰে যদি চাবচক্ৰাইব কৰি দিবচোন মোক
পিছে নামটো কি বুলি আছে?
মিষ্টাৰ পাৰ্থৱ বুলি আছে।
উম পিছে তাত কি কি কন্টেণ্ট দিয়া?
কন্টেন আপোনাৰ গছ পুলি ৰ ভিডিঅ থাকে বহুতখিনি তাৰপিত গাড়ী এখনৰ মডিফাই কৰাাৰ ভিডিঅ'বোৰ যায়
উ পিছে তুমি পিছে তুমি হেৰি কি বুলি মোবাইলত চুট কৰা নে কেমেৰাত বনোৱা ভিডিঅ'?
তাত চব মডিফাই কৰা হয় ভিডিঅ'বোৰ এডিট কৰা হয়
পিছে ডি এছ চেলাৰ কিমান মান পৰে ছাগে দাম
আপোনাৰ ছিক্টি থাউজেণ্ড মান পৰেগৈ ষাঠি হেজাৰ, অ অ কাম দামটো কম আছে আজিকালি ছেকেণ্ড হেণ্ড বস্তু
অ তুমি ছেকেণ্ড হেণ্ড লৈছা? অ পিছে লেঞ্চ কেইখনৰ দাম কিমান লৈছে
ছেনছ মই গম নাপাম মানে মোৰ লগৰ বন্ধুজনৰহে
অ অ পিছে তুমি গম নোপোৱা
নাই নাই
তুমি ফটো মাৰিব জানানে নাই? উম তেনে ফটো মৰাটো ভালকে শিকি লবা তোমালোকৰ বা বে তুমি মাৰিব পাৰিবা
হয় হয় সেনেকৈ ভাবিছো মৌ পাৰে যদি কাইলৈ আহক শুনিছে অ এবাক কাইলৈ আপুনি আমাৰ ঘৰলে আহক বুজিছে
হয় হয় নিশ্চয় বাৰু।
কথাটো বুজিব পাৰিম ধুনিয়া
উম।
চাইকেল দে
পিছে হেৰি কি বুলি কয় খোৱা বোৱা কৰিলা
হয় হয় খোৱা বোৱা হৈ গ'ল আপোনাৰ হ'ল
হে
আপোনাৰ হ'লনে নাই।
খোৱা বোৱা কিহে কৰিবা আজি যি যিহে গৰম পৰিছে আৰু।
অ লোকেল মুৰ্গী খাব পাৰে গৰমতে। এতিয়া দেহা চেঁচা পেলাই দিয়ে কি কয়
এতিয়া তুমি আৰু আলুখনৰ ভাত পানী ঢালা ভাত খাব পাৰি আৰু। নেমু সেমু চেপি
হয় মানে আজি আমাৰ ঘৰৰ ওচৰত এখন বিয়া আছে বিয়াখনলৈ যাম চাগে আমি তাতে নিমন্ত্ৰণ দিছে আমাক হয়
পিছে কি কি খুৱাব তাত?
ত আপোনাৰ খিচিৰি, ভাজি
বিয়াত খিচিৰি ভাজি খুৱাই নেকি
নহয় মন্দিৰত পাতিছে যে সেইকাৰণে।
অ অ অ
বুজিছে।
পিছে পলাই অনা।
অ হয় পলোৱাই অনা
ঠিকেই আছে তেনেহ'লে।
আপোনাৰ ডক্তৰ মেডিকেল ওচৰত যাব লাগে বুজিছে।
কেলে
মানে অলপ ভৰিতো অলপ প্ৰব্লেম আছে মানে খেলি থাকোঁতে অলপ দুখ পালো তাই অলপ মানে প্ৰব্লেম দি থাকে ভৰিত খায় মানে হয় হয় খালো মই এইকেইদিনতে মানে হস্পিতেলৰ পৰা নাই নাই মালিচ চালিচ কৰা নাই মই এয়া হস্পিতাললৈ যাও বুলি ভাবিছো আজি মানেই যাও নেকি অলপ প্ৰব্লেম দি আছে ডক্তৰক দেখাই থৈ আহো যে কি হৈছে।
তুমি জানা আমাৰ গাঁৱতে দেখ খন তোমাৰ এখন হস্পিতাল আছে তাতে গৈ দেখোন দেখাই আহিব পাৰা মেডিকেল যোৱাতকে।
নামটো কি বাও যে মই গম নাপাও নহয় ভালকৈ।
তিয়ন
হয়ছে হস্পিটল হ'ব মই আজি নোৱাৰিম চাগে এতিয়ালৈকে বন্ধই কৰি দিব কাৰণে কাইলৈ যাব লাগিব চাগে বুজিছে উম
পিছে তোমালোকৰ এইফালে গা চা ধুব পৰা এনে পুখুৰী চুখুৰী আছে নাই
আছে আছে আপোনাৰ ডাঙৰ ডাঙৰ পুখুৰী আছে এইফালে গা চা ধুব দিয়ে নাও আছে তাত নাও চলাব পাৰে আপুনি। গা এনেকে আজিলৈকে ধোৱা নাই বাৰু এনেই কিছুমানে লৰাই ধুৱে আমি চাওঁ দেখো।
অ পিছে ধুবলৈ মন নাযায় নেকি।
ধুবলে মন নাযায় ঘৰতে ধুও আৰু বাল্টিং লৈ
ঠিকেই আছে তেনে। পিছে তোমালোকৰ এইফালে খেতিয়ক বিলাকে কঠিয়া ৰুইছে নে নাই?
কঠীয়া এতিয়া সময় আহি। ছে না বোকা ৰুৱা এতিয়া কঠীয়া যেতিয়া আহিছে ৰোৱনী আহিব এতিয়া। কঠিয়া মাৰিব তাৰপিছত ধান ৰুব হাল বাই আছে এয়া
খেতি কৰে
ধানৰ খেতি কৰে
অহ
গুমধান
স তুমি কৰিব জানানে নাই
মই ইমান ভালকৈ নাজনো মোৰ দেউতাই হে জানে অকণমান ভালকে কৰিবলৈ
অ পিছে যেতিয়া গৈ তুমি শিকি নোলোৱা কেলে
শিকিবলৈ এতিয়াও দেউতাই টাইম পালেহে যায় তেতিয়া
পিছে ধান তোমালোকে গৰু দি হেৰি কৰা নে মেচিন দি উলোৱা
সেই আমাৰ গৰু মৰণা মাৰো আমি
অ ঠিকেই আছে পিছে তোমালোকৰ এইফালে কিবা মাইকত কিবা কথাই কোৱাই শুনিলো
হয় হয় আমাৰ ইয়াতে আজি এখন ফাংচন আছে ৰাতি
কত
ফাংচনৰ কাৰণে কিবা এলাউঞ্চ কৰি আছে
পিছে ক'ত আছে ফাংচন
এই তিনিআলিত
আহ পিছে কোন আহিব
উম ছিংগাৰজনৰ নামটো মই বিশেষকে নাজানিম কোন আহিব ইমান ভালকে গম নাপাম
পিছে তুমি যাবা নাই চাবলে
জানো সময় মিলিলে যাবও পাৰো যদি সময় নিমিলে মই নোৱাৰিবও পাৰো আজি
অ
এ ক্লাছ আছে মানে মোৰ কলেজলৈ যাবলগীয়া আছে মানে এটা ইম্পৰ্টেণ্ট ক্লাছ সেইটো বিষয়ে অলপ জানি ইণ্টাৰভিউ আছে না আহি কাক পাইছে এতিয়া দৌৰিব কৰিব লাগিব
উম উম তে ঠিক আছে হ'ব দিয়া ন উ